শুনিছানা
ক'ত আছা
মই ঘৰতে আছো
ভালনে মই ঘৰতে ভালনে
ভালেই অ তহঁতৰ ভালনে
ভাল ভাল মাহঁতৰ ভাল
মাহঁতৰ ভালেই বাৰু উম তহঁতৰ মাহঁতৰ ভাল
ভাল ভাল আমাৰো ভাল
অ
বাকী পথাৰ চথাৰ আছে ন
পথাৰলৈ গৈছো অ
উম মিচিংসকলৰ যে আলি আই আলিয়া লৃগাং ফাগুন মাহৰ অ ঘৰতে আছো আলি আই লৃগাং তাপা ফাগুণ মাহৰ প্ৰথম বুধবাৰে
উম উম
সেইটোতো একদম জনপ্ৰিয় হয় আৰু অ কৃষি লগতে জড়িত হৈ সেইটো
উম
আৰু মানে কি কয় কৃষি কাৰ্য যেতিয়া আৰম্ভ কৰা পূৰ্বে শস্যবোৰতো মানে তেতিয়া আৰম্ভ কৰে আৰু সিহঁতি
উম
মানে শস্যবোৰক অ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ
উম
মানে আলি আই লৃগাং শব্দটোৰ অৰ্থটো জাননে নাই
উম নাজানো নহয়
উ হেৰি হেনো আলি আলি মানে আলি যেন আলি আই লৃগাঙৰ আলিটো হেনো শস্যৰ বীজটো বুজাই হেনো ক আই মানে উম আই মানে ফল মূল মানে যোনটো শস্যৰ পৰা যোনটো ফল পায়
উমঁ উমঁ!
সেইটো বুজাই হেনো আকৌ লৃগাং মানে হেনো বীজ সিঁচা যেন
উমঁ!
মানে ৰোগ ৰোৱা কাৰ্যটো
উমঁ উমঁ মানে সেই কঠিয়া পেলোৱা আও।
অঁহ!
মানে কঠিয়া পেলোৱা উৎসৱ আৰু হয় নাই সেইটো।
অঁ কঠীয়া পেলোৱা উৎসৱ আগৰ মানে প প্ৰত্যেক বছৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পাতে।
উমঁ উমঁ!
আৰু সেইটো সেই উৎসৱৰ উৎসৱৰ দিনা মানে এতিয়া কি কয়‌ মি- মিচিং জনগোষ্ঠীৰ লোকসকলে সিহঁতৰ নিজৰ পৰম্পৰাগত সাজ আছে ন।
উমঁ!
হেতো যুৱক আহ যুৱক যুৱতীসকলে গোটেই হোৱাতো। গুমৰাগ নৃত্য মানে হেৰি কৰে পৰিৱেশন কৰে।
উমঁ!
কি কৰিম। গুমৰাগ নৃত্যত মানে আমি যেনেকে ঢোল চোল বজাওঁ সিহঁতেও মানে এনেকুৱা পৰম্পৰাগত
অঁ সিহঁতো অঁ ঢোলেই হ'বলা কিন্তু নামটো মানে বেলেগ আৰু দেখি দেখিবলৈ অকমান বেলেগ আও উমঁ আকৌ সিহঁতৰ ঐনিতমটো কিমান ধুনীয়া লাগে ন শুনিবলে।
অঁম অঁম ঐনিতম
চিফুং বজাই চিফুং টো মিচিং মিচিংঙৰ বাহী নহয় জানো?
মিচিংঙৰ বাহি অহ!
উমঁ।
তাৰপিছত আকৌ আপংতটো এটা আছেই।
উমঁ।
আমাৰ ওচৰতে মানে মিছিং অঁ অঁ। আমাৰ ওচৰতে তো মানে মিচিং গাওঁ খনতে আছে উমঁ। এই হয় পাতে নহয় চাবলৈ যাওঁ পৰাগ পাতে সিহঁতে পৰাগ।
পৰাগ পাতে অঁ আকৌ সেই টোপোলা ভাত টোপোলা ভাত দিয়ে।
আহ হেৰি কলপাতাত দিয়ে অঁ শাক পাচলিও দিয়ে লগতে মাছ মাংসও দিয়ে।
উমঁ!
এই পাতৰ পাততে সিহঁতে মানে ভাতটো ৰান্ধে ন সেইটো হেৰি বুলি কয়। ওৰাং আপিন বুলি কয়।
অঁ!
তেনেকে তহতৰ আহোমৰ কথা কলোঁ পাইছ।
হোম উমঁ।
হে ওম উমঁ মই নাই পোৱ বাৰু দেই।
মোৰ পাইছোঁ বৰ এই মিচিংঙৰ খাই।
উমঁ!
আমাৰ লগৰ ল'ৰা এজনৰ মানে দেউতাক ঢুকাইছিলে। তেতিয়াতো মই। তেতিয়া গৈছিলো মানে এনেকে সকাম পাতিছে আও সিহঁতোৰ আক দহা পাতিলে বহুত, বহুত কেইটা মানুহ মানুহৰ দহা মানে একেলগে পাতে।
একেলগে পাতে অঁ, মানে একেবাৰে একেবাৰে ডাঙৰকে পাতে আৰু।
ডাঙৰকে পাতে বহুত ডাঙৰকে পাতে আৰু মানে ধেৰ মানুহ গোট খাই মানে।
উম।
আৰু ডাঙৰকে পাতে আৰু মানে বহুত ডাঙৰকে পাতে গাহৰি কাটিব কেইবাটাও।
এতিয়া গাহৰি কাটি যদিও মানে কিছুমান গাহৰি নোখোৱা মানুহ যায় ন সিহঁতৰ কাৰণেটো লোকেল মুৰ্গীটো যে, অঁ সেইটো ব্যৱস্থা কৰে। আৰু সিহঁতেতো লাই পাতৰ লগত গাহৰি যোনটো বনাই।
লাই পাতৰ লগত গাহৰি বনাই। আকৌ মাতিমাহৰ লগত গাহৰি বনাই, আকৌ ঔটেঙাৰ লগতো গাহৰি বনাই।
উম ধেৰ বনাই অঁ। আমাৰ মানে যোনটো বসন্ত উৎসৱ হয়, সেইটোৰ নিচিনা সিহঁতৰ তো হেৰিটো হয়, আলি আঃয়ে লৃগাংটো হয় আৰু।
আলি আঃয়ে লৃগাং অঁ, সিহঁতৰ একেবাৰে মানে মূল উৎসৱ আৰু।
উম উম সিহঁতে হেনো সেইটো মানে বিশ্বাস এটা কৰে গুমৰাঙত যদি সিহঁতি নানাচে মানে সেই উৎসৱটোত যদি নানাচে তাৰপিছত যদি সিহঁতি বৰ কাহো যদি নবজায় তেতিয়া হেনো হেৰি বৰষুণ নহয় হেনো। আৰু পথাৰত তেতিয়া মানে পথাৰত যোনবোৰ মানে বীষ সিঁচে
উম
সেইবোৰ হেনো অংকৰিত নহয় মানে আলি আঃয়ে লৃগাং কোৱাটো লৃগাঙত। টো গুমৰাং নৃত্য নাছিলে বা বৰ কাহ নবজালে।
উম, আকৌ সেই আমাৰো অসমীয়া মানুহবোৰ যেতিয়া মানে বহাগ বিহুত যে ঢোল বজাই নাচে যে। তেতিয়া কয় নহয় মানে বেছিকে ঢোল নবজাবি বৰষুণ দিব তেনেকে কয় মানে এ ঢোল বজালে মানে বৰষুণ দিয়ে বুলি কয় আৰু মা নে অঁ। আকৌ তাৰপাছতে সেয়া হেৰি অ' বাৰিষা আহেই নহয়। বাৰিষাটো কিমান বৰষুণ দিয়ে আৰু ধৰ।
উম সিহঁতে আৰু এটা খাবলৈ দিয়ে পুৰাং বুলি অঁ পুৰাং বুলি যে আৰু এটা বস্তু খাবলৈ দিয়ে।
পুৰাং জানো
অঁ মানে পুৰাঙৰ মানে পুৰাঙৰ লগত খাবলে দিয়েটো। মাছ মাংস এনেকে দিয়ে।
অঁ। আকৌ সিহঁতৰ হেৰি উম মানে বহুত ধৰণৰ শাক খাই সিহঁতে।
উম আৰু সিহঁতেতো হেৰিহে কৰে ইন্দ্ৰ পূজা বা এনেকুৱা সূৰ্য পূজা সেইবোৰহে কৰে।
উম উম। প্ৰকৃতি পূজা কৰে।
উমম।
ইন্দ্ৰ পূজা হেৰিহে কৰে আহোম সম্প্ৰদায়ে কৰে, আহোম মানুহে ইন্দ্ৰ পূজা কৰে।
তাৰপিছত যে সিহঁতৰ কাৰণে তোৰমাৰ তোৰ মানে হেৰি জোনটো বিজুলী ঢেৰেকনি হয় নহয় সিহঁত তেনেকুৱাত মানে সিহঁতৰ মানুহবিলাকৰ মৃত্যু টোতো বেছিকে হোৱা দেখা যায়, চাবি চোন।
নহয় নি?
উম।
আকৌ সেই, উ-তেতিয়া মানে ফাগুনতে বৰদৈচিলা আহে নহয়। বৰদৈচিলা আহে বুলি কয় যে, বৰদেচিলা, মাকৰ ঘৰলৈ আহিছে বুলি কয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ।
মৌচুমী বতাহ, আকৌ যা-যোৱাৰ সময়ত গোটেইখন যেন হেৰি কৰি থৈ যায়।
অ', চুলি মেলি যায়, এনেকে বুলি কয়।
উম, গোটেইখন ধ্বংস কৰি থৈ যাই বুলি কৈছে মানে জীয়েক তেতিয়া মাকৰ ঘৰৰ পৰা গিৰীয়েকৰ ঘৰলৈ যায়, তেতিয়া গোটেইখন ধ্বংস কৰি থৈ যায় বুলি কয়, উম।
মানে বতাহজাক উভতি যায় আৰু তেতিয়া হিমালয়ত-পৰ্বতত মানে খুন্দা খাই।
উম।
আকৌ যেতিয়া মানে তেনেকে ধুমুহা আহে, তেতিয়া আকৌ আইনা আকৌ ফন নি, এনেকে বাহিৰলৈ উলিয়াই দিয়ে চোতাললৈ, দেখিছা নে নাই?
উলিয়াই দিয়ে অ'।
উম। তাৰাপৰা বিহু নাম গায় যে, এ কি বুলি কয়, মানে বিহু নামত গায় মানে
অ'
উম, চুলি তাৰি, মানে আজুৰি-কি ফনিয়াই যোৱা, এনেকে বুলি মানে বিহু নামত গাই আৰু, সেইটো কাৰণে মানে চুলিখিনি মানে মেলি আহে, এনেকে বুলি কয়।
উম।
বৰদৈচিলাই চুলি মেল-মেলি আহে, এনেকে কয় মানে, সেইটো কাৰণে ফনিয়াই যাব বলে মানে, অ', সেইকাৰণে সেই আইন এখনে, ফণীএখনে
উম, তাকে।
যাতে মানে, সেয়া আৰু এইটো লোকবিশ্বাস আৰু, উম, যাতে ঘৰৰ একো অনিষ্ট নহয়, বা ধ্বংস একো নহয় মানে, ডাঙৰ-ডাঙৰ গছ-গছনি সেইবোৰ মানে নাভাঙে
উম।
আগৰ দিনৰ মানুহবোৰৰ ঘৰৰ ওচৰত-ঘৰৰ ওচৰত ডাঙৰ-ডাঙৰ গছ-চছো থাকে
থাকে অ' সেইবোৰ, অ', যাতে পৰি-চৰি নাযায় আৰু।
মোৰ মানে, অনিষ্ট অ', পৰি, এইবোৰ ধৰ অনিষ্ট নকৰে আৰু। সেইটো কাৰণে।
আকৌ তেনেকে বাথৌ পূজা, সেইটোতো বড়ো জনগোষ্ঠীৰ হয়।
বড়ো জনগোষ্ঠীৰ, অ'।
উম, সিহঁতৰ মতে হেনো বাথৌ মানে অ', সিজু গছক কয়, বাথৌ মানে হেনো হেৰি হয়, চি সৃষ্টিকৰোঁতা সিহঁতৰ মতে, সিহঁতৰ ভাষাত আৰু সেইটো, মানে উম, উম উম, মানে বাথৌ মানে বাথৌ দেৱতা সিহঁতৰ মতে মানে বাথ বাথৌ দেৱতাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি ভাবে আৰু সিহঁতি।
উম উম।
এই তই যে কৈছিলি সিজু গছ
উম।
উম, এ সিজু গছে মানে সিহঁতৰ থাকেই থাকেই সেইটো, আমাৰ যেনেকৈ তুলসী থাকে।
উম উম। সিহঁতৰ সিজু গজ থাকে উম আৰু সেই সিজু গছৰ তলতে মানে সিহঁতে পূজা কৰে
অ অ তাৰ সিজু গছজোপা তোৰ চাৰিওফালে তোৰ হেৰি কৰে বাঁহৰ পাচডাল খুটি দি দিয়ে এহেতি
উম
তাৰে পাচডাল দিয়ে নহ উম এডালেতো মাটী এডালে পানী এডালে বায়ু এডালে অগ্নি আৰু এডালে অ আকাশৰ প্ৰতীক বুজায় সেই পাঁচটা মানে পঞ্চতত্ন প্ৰতীক বুজায় আৰু সেইটো কৰিলে হেনো সিহতৰ হেৰি হয় আৰু আমাৰো যেনেকে পূজা কৰিলে টো পৰিয়াল আৰু সমাজো সুখ শান্তি সমৃদ্ধিৰ বাঢ়ে সেইটোও তেনেকুৱাই আৰু
উম
সেইটো হেনো শস্যৰ লগতে জড়িত বুলি কোৱা শুনিছো
অ মানে সকলো আমাৰ অ অসমীয়া মানে বিভিন্ন অসমৰ জাতি জনগোষ্ঠীৰ যিমান আছে চবৰে যিমানবোৰ মানে ৰীতি নীতি বা উৎসৱ পাৰ্বন আছে চব অ চবৰে মানে খেতিৰ লগতে জড়িত
জৰিত অ তাকো পূজাটো কৰা পিছতটো হেতি অ
শস্য মানে ভাল হৈ থাকিবৰ কাৰণে মানে সেইবোৰ মানে উ
এ বিভিন্ন ধৰণে পূজা কৰে আৰু উম আকৌ পূজা কৰাৰ পিছত হেতি অ আমি যেন হুঁচৰি গাওঁ সিহঁতৰ তেনেকে সংগীত আকৌ তোৰ নৃত্য তেনেকে ভুজো খায় হেনো
উম উম আকৌ সেই বাগৰুম্বা নৃত্য নাচে আক উম বাগুৰুম্বাৰ বাগুৰুম্বাৰ নৃত্য নাছে
উম সেইটোৱে
হেৰি আকৌ পখিলা তা পখিলা নৃত্য বুলি কয় মানে পখিলা জনী নিচিনাকে পাখি মেলি উৰা উৰি উৰি নচা নিচিনা লাগে
নৃত্যটো যহতে হেতি মানে হে কৃতি ফুল পখিলা সেইবোৰ মানে মানে সেইবোৰ সৌন্দৰ্যও ফুটাই তোলে আও সেই সকলোৱে মানে নিজৰ নিজৰ উম হা
কাপোৰযোৰ
অ মই নাই পোৱা বাও দখনা
মই পিন্ধি পাইছো দখনা পিন্ধেহি অ ভাল লাগে আৰু উম দখনা পিন্ধে আকৌ আৰনা, ডিঙিত লোৱাখনৰ নাম আৰনা বুলি কয়।
আৰানা উম'
ডিঙিত যে লয়, গামোচা নিচিনা, অ'
প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ-নিজৰ তেনেকুৱা হেৰি আছে আৰু সংস্কৃতি পৰম্পৰা আছে, নিজে জীয়াই ৰাখে এইটো, উম'
চবৰে বেলেগ-বেলেগ সোণোৱাল কছাৰী যে, সিহঁতৰ আকৌ অলপ হেৰি সৰিয়হ ফু ফুল যে সৰিয়হ ফুলৰ নিচিনা তাৰ পিছত মেজ কছাৰী সিহঁতৰো তেনেকুৱা সিহঁতৰ যি যোৰ কাপোৰ কাপোৰযোৰ মানে সৰিয়হ ফুল যে একদম তেনেকুৱা মানে সৰিয়হ ফুল ফুলৰ ৰঙৰ নিচিনা। উম, তাৰপিছত আকৌ যিবোৰ বড়ো
খনক হেৰি বুলি কয়, মাইকী মানে মহিলাসকলে পিন্ধা খনক পিনি বুলি কয়।
অঁ
যোনখন মেখেলা নিচিনাকে পিন্ধো।
উম।
এখনৰ সৈতি পিনি বুলি কয়। উম, আকৌ ওপৰত যোনখন মেৰাই লয়, সেইখনক পেকক বুলি কয়।
অ
এই যে পুৰুষৰো আছে। উম, পুৰুষৰতো তেনেকে ছয় বুলি কয়। আমাৰ ধুতিখন সিহঁতৰ, আমি হেৰি বুলি কওঁ, চুুৰিয়া বুলি কও সিহঁতি ধুতি বুলি কয়। হা অঁ, ধুতি বুলি কয়, অঁ অঁ ধুতি ধুতি। আকৌ কাম, আকৌ কেতিয়াবা হেৰিও লয়। গামোচা বা চাদৰে কঁকালত হেৰিও লয়। মানে কান্ধ
অঁ, কঁকালত এনেকে এখন মাৰে, অঁ, কঁকালত মানে এখন এনেকে গাঁঠি এটা দি লয়, টঙা আমাৰ অসমীয়া সমাজত যে এনে মতা মানুহবোৰে তঙালি বান্ধে। অঁ, যেতিয়া যুদ্ধলে গৈছিলে। যেতিয়া মানে যুদ্ধলে আগতে যুদ্ধ হয় যে, যেতিয়া যুদ্ধলে হলে যায় তেতিয়া বোলে একে ৰাতিতে মানে তাঁত লগাই।